ঘৰতে নে?
অ' ঘৰতে। তুমি ঘৰত?
অ', মই ঘৰতে ৰ'বা। ব্যস্ত আছিলা নেকি?
নাই নাই। তুমি কি কৰি আছা?
অ' মই বহিছো হয় বিদ্যায়ালয়ৰ কথা ভাবি কালি মানে মই, আমাৰ পুৰণি বিদ্যায়ালয়খনৰ ওচৰলৈ গৈছিলো। ত, বিদ্যালয়খন দেখি মই পুৰণা দিনবোৰৰ কথা মনত পৰি গ'ল।
অ, হয়।
মই ভাবিলোঁ, তোমালোকৰ বিদ্যালয় স্মৃতিৰ বিষয়ে আলোচনা কৰো।
হয়, বিদ্যালয় আমি সৰুতে এনেকুৱা লাগে যেন বিদ্যালয় গ'লে, কি বা হয় কি বা নহয়? এটা আম, আমিতো বিদ্যালয়ত কান্দিও পাইছো, প্ৰথম দিনটোত।
তিনিদিন, চাৰি দিনলৈকে, তিনিদিন চাৰি দিনলৈকে, আমি কান্দি- কান্দি স্কুল যাওঁ। মাহঁতক কওঁ, নাযাও- নাযাও। সেইবোৰ স্মৃতি, তাৰ পিছত, তাৰ পিছত শেষ, শেষৰ দিনা এনেকুৱা হৈ যায়, আমি বিদ্যালয়খন এৰিব নোৱাৰো। এই বিদ্যালয়খনে ইমানখিনি স্মৃতি আমি কেনেদৰে পাহৰী বিদ্যালয়খনৰ পৰা ওলাই যাওঁ। তেনেকুৱা হৈছিল চাগে তোমাৰ?
সঁচা হয়, সঁচা মনত এনেকুৱা হৈছে। বিদ্যালয় সেই লগৰবোৰলৈ মই এতিয়াও মনত পৰে। সেই দিনবোৰ জীৱনৰ আটাইতকৈ সুখৰ সময় আছিল বুলি মই ভাবো। তুমি কি ভাবা এই বিষয়ে? বিদ্যালয়ৰ সময়বোৰ কেনেকোৱা আছিল।
হয়- হয়, মানে সৰুতে যেতিয়া বিদ্যালয়ত পঢ়িছিলো, তেতিয়া- তেতিয়া এনেকুৱা অনুভৱ হৈছিল যে কেতিয়া এই- এই- এইবিলাক দিন শেষ হ'ব, কেতিয়া ডাঙৰ হম। এনেকুৱা এটা অনুভৱ হৈছিল। কিন্তু বৰ্তমান এতিয়া এনেকুৱা নাই। বৰ্তমান এতিয়া অ, মানে বৰ্তমান এতিয়া, বৰ্তমান এতিয়া, এনেকুৱা হৈ গৈছে যে মনত পৰে সেই দিনবোৰলৈকে। সেই দিনবোৰ কিয় শেষ হল। সেই দিনবোৰলৈকে আকৌ উভতি যাবলৈ মন যায়।
আইতাৰ থিক পতা যায়। সেই দিনবোৰ আকৌ ঘূৰাই- ঘূৰি যাবলৈ মন যায় আৰু। বিদ্যালয়ৰ সেই বন্ধু- বান্ধৱী এতিয়া একেলগে হাঁহি ধেমালি কৰা, খেল ধেমালিত অংশ লোৱা, সেই সকলোবোৰ আজিও মনত অনেক স্মৃতি হৈ ৰৈ আছে।
হয়, কেতিয়াও হয়তো সেই স্মৃতি পাহৰিব নোৱাৰিম। যদিও আৰু যদিও আমি সেইবোৰ লৈ দুখ কৰি আছো। কিন্তু সেইবোৰলৈকে আমি উভতি যাবটো নোৱাৰো, উপায় নাই আৰু।
হয়। মোৰ আটাইতকৈ বেছিকৈ মই প্ৰাৰ্থনা টাইমত হোৱা সভাখন, সকলো একেলগে থিয় হয় প্ৰাৰ্থনা কৰা। জাতীয় সংগীত গোৱা আৰু শিক্ষকৰ উপদেশ শুনা। সেই দিনবোৰ মনত পৰে এতিয়া কাৰণ বৰ্তমান আমাৰ কলেজীয়া জীৱনতো এইবিলাক নোহোৱাই হৈছে ন।
উম, কলেজীয়া জীৱনত, কলেজীয়া জীৱনত এনেকুৱা হৈ গৈছে, যেতিয়া মন তেতিয়া যাওঁ, যেতিয়া ক্লাছ মন সেইতা ক্লাছে আমি কৰো। কিন্তু স্কুলীয়া জীৱনত এনেকুৱা আছিল, কৰিবই লাগিব। প্ৰাৰ্থনাত, প্ৰাৰ্থনাত আহি পাবই লাগিব। তেতিয়া- তেতিয়া আমাৰ জীৱনটো ধুনীয়া চলি আছিল। তেতিয়া আমাৰ জীৱনত জীৱনত কিবা এটা, কিবা এটা মানে সীমিত হিচাপে আমি চলিব পাৰিছিলো। কিন্তু এতিয়া আমি নিজৰ মতে চলিব পাৰো। সেইটো, সেইটো, সেইটো আমাৰ হয়তো কৰ'বাত নহয় কৰ'বাত আমাক ক্ষতিগ্ৰস্ত কৰিছে, নহয় নে?
হয় হয়, ঠিক কথা কৈছা তুমি। বিদ্যালয়ত আমি অকল পঢ়া শুনাই নহয়, বিদ্যালয় বুলি ক'লে, আমি বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান খেল ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা অনু ষ্ঠানত তাত অংশগ্ৰহণ কৰি আমি আত্মবিশ্বাস লাভ কৰিছিলো। মই ভাবো আমাৰ আত্মবিশ্বাস মই ভাবো বিদ্যালয়তে আমি একেলগে বন্ধুত্বৰ মূল্যত আমি বিদ্যালয়তে বুজি আহিছো। বন্ধু ত্ব মূল্য কিমান আ অ তুমি কি ভাবা ইয়াৰ ওপৰত?
হয় হয়, বিদ্যালয়ৰ জৰিয়তে আমি বন্ধুত্বটো বুজি পাব পাৰো। বিদ্যালয়ত যেতিয়া আমি যেতি যেতি যেতিয়া ৰাতিপুৱা যেতিয়া স্কু ললৈ যাওঁ আমি লগৰটোক লগত লৈহে যাওঁ লগৰটোক ঘৰত সোমাওঁ সি গা ধুব সি চাহ খাব তাক তাক ৰখি ৰখি ৰখি ৰখি তাৰ লগত তাৰ লগত একেলগে ওলাই যাওঁ আৰু কেতিয়াবা এনেকুৱা কৰিছিলো প্ৰাৰ্থনা যদিও দিব লগাটো মানে বাধ্যতামূলক আছিল কেতিয়াবা এনেকুৱাও কৰিছিলো এ আজি অলপ জানি বুজি অকমান দেৰিকৈ যাওঁ প্ৰাৰ্থনা নিদিওঁ সেইয়া কেতিয়াবা এনেকুৱা আমি আহ কিছুমান বেয়া কাম কৰিছিলো যদিও আহ সেইবোৰ বেয়া কাম আছিল কিন্তু, কিন্তু আমি তাৰ মাজেৰে আনন্দ পাইছিলো। সেইবোৰ সেইবোৰে আকৌ আজি স্মৃতি হৈ হৈ গ'ল।
হয় একম ঠিক কথাই কৈছা। আমি পৰ্থনাত দেৰি কৰি লও জানি বুজি। এ স্মৃতি আৰু তোমাৰ মনত আছে কিবা প্ৰতিযোগিতা হওঁক দৌৰ খেল দীঘল জাপ ৰছী টনা ৰাষ্ট্ৰীয় সংগীত চৰী সংগীতৰ আৰু কিমান উৎসাহেৰে যে আমি অংশ লৈছিলোঁ সেই দিনবোৰ তোমাৰ এতিয়াও মনত আছেনে?
হয় হয় সেই দিনবোৰ মনত আছে। কিমান পৰিছিলো ৰ ৰ ৰছী টনাত পটককে পটককে দূৰলৈ চিটকি গৈছিলো। তাৰপিছত তোমাৰ কুকুৰা যুজ মাৰ্বল চামুচত লৈ খেলা এইবোৰ এইবোৰ টেকেলি ভঙা টেকেলি ভঙা টে টেকেলি ভাঙিব যাওঁতে আমি লা লাঠিডাল আকৌ বেলেগ মানুহৰ ওপৰতে মাৰি দিছিলো।
আৰু যে আমি এই পিজা প্ৰতিযোগিতা খোৱা যোৱাৰ পিছত মানে মানে আনন্দৰ দিন আছিল পুৰস্কাৰ দিয়া সময়তো আমি জইন নহ'লেও বন্ধু বান্ধৱৰ সকলোতে আনন্দ কৰিছিলো।
হয় আমি নাপালেও বন্ধু বান্ধৱীসকলে যদি কিবা যদি আহ স্কুলীয়া খেল প্ৰতিযোগিতাৰ পৰা যদি কিবা যদি আহ পুৰস্কাৰ পাবলৈ স ক্ষম আমি সেইটোক লৈ খুবেই আনন্দিত হৈছিলো আমাৰ বন্ধুজনে
আৰু হয় আৰু তোমাৰ বিদ্যালয় কোনটো স্মৃতি মানে এতিয়াও তোমাৰ মনত থাকি যোৱা স্মৃতি বুলি তুমি ভাবা কোনটো সময় তোমাৰ এতিয়া মনত আছে?
বিদ্যালয়ত বি বিদ্যালয়ত মই ছাৰৰ মা একেলগে মোক মানে এডাল স্কেলেৰে বিশকুব বিশকুপ ত্ৰিশকুপ মাৰিছে পৰা ধাপ ধাপ ধাপ ধাপ। তোকে মাৰিছিল, সেইটো কেতিয়াও মই লাইফত পাহৰিব নোৱাৰিম।
অ', আৰু সেইটো কাৰণটো কি বুলি ভাবা
হা হা?
সেইটো মাৰ খোৱা কাৰণটো কি বুলি ভাবা তুমি।
মাৰ খোৱা কাৰণতো ময়ে আছিলো বাৰু মানে মই ছাৰে কিবা এটা মুখস্থ কৰি যাব দিছিল, বাট মই মুখস্থ কৰি যোৱা নাছিলো সেইকাৰণে সেইকাৰণে হ'য়তো ছাৰে চাগে মাৰিলে, উম কোৱা।
আৰু তোমাৰ এইটো, এইটো মনত আছে যে আমি পিছৰ ফালে বহিছিলো, বহীৰ ফালে যে কথা পাতি পিছেলো যাৰ ফলত, আমি আহ ছাৰৰ পৰা গালি খাইছিলো, মাৰ খাইছিলো।
হয় হয় হয়, পি পি পিছৰ চিটত বহি আৰু কেতিয়াবা তুমি বিস্কুট লৈ গৈছিলা আমি, আমি মনে মনে বিস্কুট, বিস্কুট পেকেট খোলা শব্দটো চাৰে শুনা পায় তাৰ ফলতে আমি বহুত কথা শুনিছোঁ ছাৰৰ।
হয় আৰু তোমাৰ পৰীক্ষাৰ আগৰ দিন বোৰ মন আছে নে, পৰীক্ষাৰ সময়ত একেলগে বহি পঢ়া ইনজনে আনজক সহায় কৰা, কঠিন বিষয়ৰ ওপৰত আলোচনা কৰা।
হয় হয়, আৰু আ, ৰু সেনেকুৱাতো হয়েই আৰু আৰু আমি এনেকুৱাও কিছুমান অ', সমস্যাৰ সন্মুখীন হৈছো, আমি বহুত, বহুত আগৰ পৰা নপঢ়ি আমি পৰীক্ষাৰ আগদিনা ৰাতি দুটাই একেলগে পঢ়ি, আমি ভাল ফলাফল পাবলৈও সক্ষম হৈছোঁ।
হয় হয়। সেইবোৰ বৰ পুৰণা স্মৃতি, এতিয়াও জীয়াই উঠে আকৌ সেইবোৰৰ কথা সুধিলে। আহ, আৰু তোমাৰ বিদ্য়ালয়ৰ স্মৃতি বুলি ক'লে যিহেতু শিক্ষকৰ কথা আহিয়ে পৰে, বিদ্যালয় স্মৃতি তোমাৰ কোনখন কোনজন শিক্ষকলৈ এতিয়াও বেছিকে মনত পৰে, কোনজন শিক্ষকলে এতিয়া বেছিকৈ মনত পৰে?
মোৰ ক'ব গ'লে মোৰ, অসমীয়া বিষয়টো খুবেই প্ৰিয় গতিকে অসমীয়াৰ যিজন শিক্ষক আছিল, সেই শিক্ষকজন মোৰ অতিকে আজি ৰ এই দিনটোলৈকে খুবেই প্ৰিয় হৈ থাকিব। তেখেতক মই কেতিয়াও পাহৰিব নোৱাৰিম, কাৰণ তেখেতৰ শিকোৱাৰ ধৰ ণ, তেখেতৰ, তেখেতৰ ব্যৱহাৰ আদি মই খুবেই, ভাল পাইছিলোঁ। গতিকে, তেখেতক মই কেতিয়াও পাহৰিব নোৱাৰিম, তেখেত মোৰ প্ৰিয় শিক্ষক।
আৰু তুমি বিদ্যালয় স্মৃতিৰ ওপৰতো, হয় মই শুনিছো আৰু তুমি বিদ্যালয় নীতিৰ ওপৰত তুমি আৰু কি কব' খুজিবা?
বিদ্যালয়ৰ স্মৃতিৰ ওপৰত, বিদ্যায়ালয়ৰ স্মৃতিত যেতিয়া আমাক যেতিয়া কেতিয়াবা ঝাৰু বনাই দিছিলে, ডাষ্টাৰ বনাই নিব দিছিলে, একদম যেতিয়া আমাৰ পৰীক্ষা চৰীক্ষা পৰীক্ষা দি, পৰীক্ষা দি শেষ হয়। ৰি ৰি ৰি, ৰিজাল্টটো আমি তেতিয়াহে পাওঁ যেতিয়া আমি ঝাৰু ডাষ্টাৰ আদি এইবোৰ দিওঁ, সেইবোৰ দিন মই কেতিয়াওঁ পাহৰিব নোৱাৰিম, আমি একেলগে ঝাৰু বনাইছিলোঁ, ডাষ্টাৰ চিলাব দিছিলোঁ মাহঁতক বাহঁতক, ৰু ৰু ৰু, ৰুমাল বনাব দিছিলো।
হয় হয়, গ্ৰীষ্মকালত বন্ধত, আছে গ্ৰীষ্মকালন বন্ধত ঘৰৰ কাম হিচাপে দিছিল।
উম, আৰু গ্ৰীষ্মকাল বন্ধত আমাক বহুত হুমওৱক দিছিল। বহুত, মানে বহুত গৃহ কাৰ্য দিছিলে, সেই গৃহ কাৰ্যবোৰ কৰি আমি খুবেই ভাল পাইছিলোঁ। আমি একেলগে লগ হৈ কৰিছিলো যে, যে যে আজি মই তোমাৰ ঘৰত যাম আমি একেলগে গৃহ কাৰ্যখিনি কৰিম দেই এনে এনেকুৱা ধৰণে আমি আমাৰ গৃহ কাৰ্যবিলাক, সম্পূৰ্ণ কৰিছিলো।
হয়, হয় আৰু তোমাৰ হয় আৰু তোমাৰ এইটো, মনছে নাই আমি যেতিয়া পিছ পিছফালে বহিছিলোঁ, কিন্তু আমাৰ যে ছাৰহঁতে উঠাই আনিছিল। পৰীক্ষা সময়ত যে উঠাই আনি, আগফালে বহাই থৈছিল পিছফালে কিয় বহিছ, আগফালে বহ। এইবোৰ দিন এতিয়াও মন আছেনে, তোমাৰ?
হয়, হয় পৰীক্ষাৰ সময়ত প্ৰথম, প্ৰথম, প্ৰথম ডেক্স বহাত ডেস্ক বেঞ্চত বহাতটো অতিকৈয়ে কঠিন, কিয়নো আমি আমাৰ ভয় লাগি থাকে, কিন্তু তেনেস্থলত আমি, আমি যদিও শেষ-শেষৰ পিনে আমি পৰীক্ষাত বহিবলৈ পাইছিলোঁ, তথাপিও আমি আমাৰ ভুলৰ বাবে, আমি যিহেতু কথা পাতি, কথা পাতি, পৰীক্ষাত লিখি আছিলো, আমি আমাৰ ভুলৰে বাবে আমি পৰীক্ষাত আগৰ চিটত গৈ আমাক শিক্ষকে বহুৱাই দিছিল, তাৰ ফলত আমাৰ ভয় লাগিছিল যদিও, একজামটো পৰীক্ষাটো দিছিলো।
হয় বাৰু বিদ্য মই হ'ল, বিদ্যালয়ৰ যি শাসন, শৃংখলতা সেইয়া আমাৰ জীৱনত বহুতো উপকাৰী এয়া, আমাৰ সময়ৰ মূল্যৰ। শৃংখলতা পৰিষ্কাৰ, পৰিচ্ছন্নতা আৰু আনৰ প্ৰতি জনোৱা সন্মান চেষ্টাচাৰ এইবাৰ বিদ্যালয়ৰ শিকো, তুমি কি কবা ইয়াৰ ওপৰত?
হয়, হয়, হয়, হয়, মাৰ দেউতাৰ, পিছত মাৰ দেউতাৰ পিছত অ, দ্বিতীয়টো-দ্বিতীয়টো আমাৰ গুৰুৱে হৈছে শিক্ষক। যাৰ ফলত নেকি, আমি আমাৰ সকলোখিনি শিকো, মা- দেউতটো আমাক শিকায়েই। কিন্তু তাৰ উপৰিও শিক্ষক সকলে আমাক বাকীখিনি আমাক জীৱনৰ লক্ষ্য উপৰিও আমাক গোইখিনি শিকাই দিয়ে, সেই সেইফলত আমি বিদ্যালয়টো অতিকৈ আমাৰ জীৱনত গুৰুত্বপূৰ্ণ এটা অংশ যাৰ ফলত নেকি আমাৰ জীৱনটো আমি জানিবলৈ সক্ষম হও, জীৱনটোৰ জীৱনৰ প্ৰথমটো প্ৰথমটো ইপ্ষ্টেই বা অংশই হৈছে বিদ্যালয়।
হয়, তুমি ঠিক কথাই ক'লা, বিদ্যালয় হ'ল পঢ়া শুনাই নহয়, পঢ়া শুনাৰ ঠাইয়ে নহয়, ই মানুহক একদম ভাল নাগৰিক হিচাপে, গঢ়ি তোলাতে ইয়ে, সহায় কৰে। বিদ্যালয় যি নিয়ম, নীতি সেইবোৰৰ পৰা আমি জীৱনত এটা, লক্ষ্য পোৱা এটা উদ্দেশ্য পাওঁ।
উম, আৰু বিদ্যালয়ে আমাক, আমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম কৰে, যে আমি আমাৰ আমি আচলতে বুজি পাবলৈ সক্ষম হওঁ, যে যে, যে, জীৱনত পিছলৈকে মোৰ কি হ'বলৈ গৈ আছে বা আমি জীৱনত কোনটো দিশত গ'লে মোৰ উচিত হ'ব, আমি এইটো বস্তু আমি বিদ্যালয়ৰ পৰাই আমি, শিক কি যাওঁ, তাৰ ফলত তাৰ ফলত আমি কলেজ গৈ আমি আৰ্ট চিলেক্ট কৰোঁ। কিছুমানে, কিছুমানে বিজ্ঞান, বিজ্ঞান শাখা চিলেক্ট কৰে, কিছুমানে কলা শাখা চিলেক্ট কৰে কিছুমানে আহ, বাণিজ্যিক বা বাণিজ্যিকটো। বাছি লয়, তো, এনেকুৱা আমি এইবোৰ আমি আভাস কৰ পৰা পাওঁ এইবোৰ আমি এইবোৰ আমি বিদ্যালয়ৰ পৰাই পাওঁ। গতিকে আমাক বিদ্যালয়, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয়খনে আমাক বহুতখিনি আহ, বহুতখিনি আমাক আ, সজাগ-সজাগ কৰি তোলে।
আৰু একেবাৰে ঠিক কথা। বিদ্যালয়ৰ কথা মনত পৰিলে মনতো আনন্দৰে ভৰি উঠে, সেই দিনবোৰ কোনো, ডাঙৰ চিন্তা নাছিল। জীৱনত বেছি দায়িত্ব নাছিল, কেৱল পঢ়া খেল-ধেমালি আৰু বন্ধু-বান্ধৱৰ সৈতে সময়বোৰ পাৰ কৰা, আনন্দৰে।
আৰু ক'ৰবাত নাই ক'ৰবাত অলপ বেয়ও লাগে, যে সেই দিনবোৰলৈকে উভতি যাব নোৱাৰিম ভাবি থাকিলেও।
হয়, হয়, আমাৰ এই দিনবোৰ এক বিদ্যালয় স্মৃতি বুলি কলে তোমাৰ পঢ়া শুনাই গভীৰ হৈ গৈছে আউ কি কম আৰু আৰু তোমাৰ বিদ্যালয় শেষৰ দিন বোৰ মনত আছেনে নাই?
অ', শেষৰ দিনবোৰ মনত আছে যত নেকি আমি ইজনে সিজনক আ, কেক কেক কাটিছিলোঁ আমি বিদ্যালয় শেষৰ হে শেষৰ দিনা গতিকে আমি কে'ক চেক ঘহি দিছিলোঁ ইজনে ইজনৰ মুখত। আমি চাৰ্টত আমি পে-পেনেৰে আঁকিছিলো ইজনে সিজনৰ জুকোৱা নামবোৰ আঁকিছিলো। প্ৰেমিকাৰ নাম বোৰ লিখিছিলো চাৰ্টৰ পিছফালে। পকেতটো পকেতটো ছিঙি দিছিলো, সেইবোৰ দিন কেতিয়াও পাহৰিব নোৱাৰিম। এতিয়াও আছে মোৰ তাত চাৰ্টটো, তোমাৰ তাত আছে নে?
এ মৰ লগতো আছে চোলাটো মই মই সংৰক্ষিত কৰি স্মৃতি হিচাপে।
উম, আৰু আমি আৰু আমি আৰু আমি আমি বিদ্যালয়ত মোবাইল নিবলৈ খুবেই চেষ্টা কৰিছিলোঁ, কেতিয়াবা কিছুমানে নিকেনে ধৰাতো পৰিছিল।
হয় আমি ভিতৰত ম'বাইল ঘড়ী এইবোৰ নিবলে আমি যথেষ্ট চেষ্টা চলাইছিলোঁ।
হয়, কিন্তু আজি টো আজিকালিতো আজি আজিকালিতো বৰ্তমান আজিকালিতো বৰ্তমান নিৱ আজিকালিতো বৰ্তমান নিবই দিয়ে মোবাইল ফোন আদি স্কুলত এ, পাৰ্মিচন থাকে। আৰু তাৰ ফলত আমি তাৰ ফলত ম আমি যে মনে মবাইল নিছিলো যে মবাইল নিয়াৰ ফলত আমাৰ কি হৈছ ছিল আমি আমি এখন দুখন ফটো আমি উঠিছিলোঁ তাৰ ফলত সেই ফ ফটোখন আমাৰ আমাৰ এতিয়াও আছে মোৰ লগত। বা স্মৃতি হৈ ৰৈ গৈছে ফটোখন চালে এতিয়াও বেয়া লাগে।
হয় একেবাৰে ঠিক ক থ কৈছ আমি গতেই নাথাকো কিয় বিদ্যয়ালয়ৰ সেই দিনবোৰ। শিক্ষকৰৰ্মৰৰ বন্ধু বান্ধৱীৰ সৈতে কটোৱা সময়।
উম।
তে মনত থাকি যাব আৰু।
হয়।